অ', হয়। আপোনাৰ হেৰি হৰেচন্দ্ৰ নাথ নেকি আপোনাৰ নাম?
কওকচোন
অ', মই মানে আপোনাক হৰ্ঠাৎ ফোন কৰিলোঁ
কওক কওক
মানে আপোনাৰ তাত হেৰি এনেকুৱা আপোনাৰ হেৰি ছাগলীৰ আপোনাৰ হেৰি আছে নেকি ফাৰ্ম আছিল নেকি?
ফাৰ্ম আছিলে বাৰুতে। কি লাগিছিল নেকি ছাগলী?
অ' নে বৱাবলে পোৱালী লাগিছিলে মোক।
অ' কেইটা?
মোক মানে দহটামান লাগিছিলে, ইমান হ'ব নে আপোনাৰ তাত?
সাতটা মান হ'ব।
সাতটা মান হ'ব ন'?
সাতটা মান হ'ব অ'।
অ'।
আ, মোক মানে আপোনাৰ কেইটামান দিব পাৰিব আপুনি?
কেতিয়া মানে তোমাক কেতিয়া লাগে বা?
মোক তোমাৰতো কাইলে পায়ে লাগিছিলে, মই মানে তোমাৰ চাৰিখনমান ফাৰ্ম আৰম্ভ কৰিছিলোঁ।
অ'।
তোমাক মই সেইকাৰণে ছাগলী কথা সুধিছিলোঁ আৰু তোমাৰ হেৰি এনেকা মুৰ্গী হেৰি আছে নেকি?
মুৰ্গী তোমাৰ মোৰ না মোৰ নাই মোৰ লগৰ এটা আছে।
অ' তোমাৰ লোকেল মুৰ্গী আছে নে?
লোকেল মুৰ্গী অ'।
চোণালী আছে নেকি?
কি কৈছা?
চোনালি চোনালি।
চোণালী মানে?
এ, চোণালী মুৰ্গীটো যে তোমাৰ যে।
অ', অ' এই সেইটো নাই সেইটো নাই। অকল লোকেলটো আছে অ'। মানে সেইটো অলপ হেৰি সেইটো মানে চবে নাখায় ন'। সেইটো কাৰণে।
আৰু কিছুমান আকৌ লোকেল বুলি কৈ পেলাই সেইটো দিয়ে কাৰনে ধৰিব নোৱাৰি, সেইকাৰণে আপোনাক সুধিলোঁ। সৰুতে আপোনাৰ ধৰিব নোৱাৰি। যিয়ে‌ পোৱালি টে
অ'।
সেইকাৰণে তোমাক সুধিছোঁ। উ।
বাকী তেনে হেৰি তুমি কাইলৈ মানে আহিবা এপাক।
অ', অ' কি তুমি মুৰ্গী মুৰ্গীৰ লগৰটোক কথা পাতিব পাৰিবা নেকি মোক?
মই তোমাক এটা কাম কৰিম মই তোমাক ৱেট হোয়াট‌চাপত ম-মই তাৰ ফোন নম্বৰটো দি দিম। তুমিয়ে ভালদৰে কথা পাতি ভাঙি পাতি
অ', অ' হ'ব বাৰু, হেৰি যে এই আৰু কি ব্যৱসায় কৰা তুমি, তুমিত
মোৰ তোমাৰ ছাগলী আছে তাৰ গাহৰি কেইটামান আছে আৰু হেৰি ভাজি পাচলি খেতি বাতি?
অ‌' সেইবিলাক আছে ন'? এ, অ', অ' মানে গাহৰি কেনেকা কেনেকা তাকে তুমি দিয়া আৰু ৰাহ, পোৱালি যেতিয়া তুমি বেলেগৰপৰা পোৱালি আনি মোক বেছা ও মানে তোমাৰ আমাৰ ইফালে সেনেকা পোৱালি নাপায় মানে।
অ' মানে মই তোমাৰ গাহৰিত টো আনো এই হেৰিফালে জেগা এটা আছে বিন্দুগুৰি বুলি কয়। হেল্ল'
অ' শুনি আছোঁ।
এই বি বিন্দুগুৰি বুলি কৈ পেলে জেগা এটা আছে তাৰপৰা তোমাৰ মই গাহৰি পোৱালি আনো পঁত্ৰিশ টকাকৈ।
হয় হয়।
হেৰি ডাঙৰ ডাঙৰ কৰি পেলাই তোমাৰ মই বিক্ৰী কৰো। ছমাহ ছমাহ পুহি পেলাই বিক্ৰী কৰোঁ।
অ' হয় নেকি মোক তুমি পিছে এতিয়া হৈছে নেকি ছমাহ হোৱাকে তোমাৰ পোৱালি।
ছমাহ তেনেকুৱা অ, ছমাহ চাৰিটা মানে হৈছে। চাৰিটা মানৰ হৈছে অ'।
উ মোক দুটা দিব পাৰিবা নেকি মই মানে নতুনকৈ আৰম্ভ কৰিম‌ বুলি ভাবিছোঁ।
মানে দুটা তোমাৰ এনে আমি মানে এনেকৈ গোটা হিচাপে বিক্ৰী নকৰোঁ আমি কাটি পেলাই বিক্ৰী কৰোঁ।
অ' হয় নেকি। মোৰ মানে গোটাহে লাগিছিলে গোটাকৈ মানে মই তেতিয়া
অ' তুমি গোটাকৈ বিক্ৰী কৰা লাগে যদি তুমি এটা কাম কৰা। মোৰ লগত তুমি নেক্স দেওবাৰে ওলাবা আজিতো দেওবাৰ হ'লেই।
অ‌হ।
নেক্স দেওবাৰে ওলাবা তুমি আমি তেতিয়া চাই পেলাই আহিমগৈ মানে তুমি কমত ত পাই যাবা পঁচিশ মানতো পাই যাবা।
অ' হয় নেকি।
অ' তোমাৰ লা লাখৰ দাৰ দৰ দাম কৰিব পাৰি অকণমান ডাঙৰ আনিলে ধৰ তোমাৰ পইচাটো অকমান বেছিকৈ পৰিব।
হয় নেকি ঠিকে আছে বাৰু। মোক মানে সেই সনেকা মুৰ্গী কেইটামান লাগিছিল মানে মুৰ্গী ধৰা আৰু তোমাৰ গাহৰি আৰু তোমাৰ পাৰ এনেকুৱা পাবা নেকি পাৰ যোৰা এনেকুৱা।
পাৰ তেনেকুৱা আগতে আছিলে মোৰ তাত পাৰ এতিয়া নাই বাৰু আমাৰ গাঁৱত আছে বাৰু তে
মোক মানে পোৱালি লাগিছিলে পোৱালি লাগিছিলে পাৰৰ। মোক মোক পোৰা দহ জোৰা মান লাগিছিলে। আছিল ৰজাঁৱত মই মানে তোমাৰ পাৰ সজা বনাইছিলোঁ যে সেইকাৰণে মানে মানে একেবাৰতে কেইটামান আৰম্ভ কৰিম মানে মোৰ মানে পইচা অলপমান আছে ন সেইখিনি কামতে খৰচ কৰিবলৈ আহিছিলে মোৰ মানে বস্তু এটা ওলাইছিলে পইচা অলপ বেছি বিক্ৰী কৰি পেলাই সেইটো মানে সেই চাই। কেইটামানে কামত মানে সৰু সুৰাও আৰম্ভ কৰিম আৰু সৰুৰ পৰা।
অ' চব অকণ অকণকে আৰম্ভ কৰিলে হ'ল।
অ' সেইকাৰণে তো আমাক সুধিলো কম কম কম বস্তুখিনি ছাগলীটো ছাগলীটো তোমাৰ পাই হৈ যাব ন।
আহ মোৰ পৰাই হৈ যাব দিয়া।
কেইটা মোক হেৰি হেৰি কৰি দিবা আৰু ন মিলাই দিবা আৰু ন। অ' এই তুমি অলপ কম দামতে পাৰ তুমি দিবা।
কম দামত কম দামত আকৌ সুধিব লাগিব মানে কম দামত তোমাৰ আছেনে নাইবা।
অ' এই কিবা এটা কৰি মিলাই দিবা আৰু দিয়া।
উম উম ঠিক আছে এইটো তুমি শুনাচোন। অ' এই তোমাৰ এনে ভাজি পাচলি তোমাৰ লাগিলে কবা না।
হৰি পাইছিল ন মই নলওঁ মানে আমাৰ গাঁৱৰ মানুহজন লয়। মই সন্ধিয়া বজাৰত যায়। বজাৰত মানে বিক্ৰী কৰে বলে তেতিয়াতো লাগে ন।
অ' মানে মই বজাৰ দিবলৈ মানে বেয়া লাগে।
হয় নেকি?
মই এনেক পাইকাৰী হিচাপত
অ', উম, খেতি বাতি মই মানে খেতি বাতি সেনেকে নকৰোঁ বাৰু মই মানে হেৰি মই এতিয়া উম, মানে মিলাই দিব পাৰিম।
অ',
উম,
তোমাৰ এ গৰু চৰু নাই?
গৰু আছে আছে গৰু তোমাৰ এ লোকেল গৰুৱে আছে বেলেগ গৰু নাই বাৰু।
অ, কেইটা আছে?
মোৰ তোমাৰ তিনিটা আছে।
অ', তিনিটা আছে নেকি?
অ',
দুজনী মাইকী এটা মতা গৰু আছে
অ', এনেই তোমালোকৰ সেইফালে গৰু বিক্ৰী কৰিব নেকি কোনোবাই?
গৰু আমাৰ দিলোঁৱে তুমি অকণ আগত আগতে মোক কেতিকাবা সোধা সোতে মানে ক'ব পাৰিল নে মই তোমাক। সেইকাৰণে, এতিয়া মানে সে নোৱাই নাইে নহয় গৰু আমাৰ মানে এইফালে গৰু সেইটো কম আমাৰ এই বেলেগ বেলেগ হেৰিহে ব্ৰইলাৰ ফাৰ্মবিলাকে বহুত আছে। মই এইকাৰণে তোমাৰ ব্ৰইলাৰ ফাৰ্ম নুখোলো মানে মই লোকেল মুৰ্গী খুলিম মানে।
অ', অ, মোক মানে চেউৰি গৰু দুজনী মান লাগিছিলে।
হয় নেকি আপো তোমালোকক লাগে নে বেলেগক লাগে?
কে লাগিছিলে।
হয় নেকি।
দুজনী, তিনজনিমান।
অ', দিব পৰা নাই ভালে আছিল বাকী মোৰ তাত নাই নহয় এতিয়া সেনেকা।
অ',
উম, মানে হ'লেও এবাৰ সুধি দিম দিয়া কাৰোবাক, কাবাক সুধিম ৰখাচোন তুমি।
অ', অ', ঠিক আছে।
আৰু তোমাৰ কিবা আছে নেকি এনে এনেকুৱা কিবা হেৰি সুধিবলগীয়া বচ বস্তু?
সুধিব লগীয়া বস্তু মানে তোমাৰ তেনেকুৱা বিজনেচ ওপৰত মোক ক' কোৱাচোন তুমি।
মইতো ইমান হেৰি নকওঁ তুমি অলপ কোৱা হ'লে ভাল আছিল। মই মানে তোমাক গোটেইখিনি কথা সুধিছো ন। অলপ, অলপ দি গোৱা গাওঁ হয় বা কুকুৰা মানে এইবিলাক বিষয়ে কিবা কোৱাহঁতেন মোৰ ভাল হ'ল হেঁতেন। আগবঢ়াবলৈ মানে ব্যবসায়টো। উম, উম কোৱা।
মানে গাহৰিটো তুমি আনিবা প্ৰথম সৰুতে, সৰুতে আনি পেলাই তুমি ছমাহ পুহিবা ছ ছমাহত তুমি দানা চানা খুৱাই মেলি মানে পুৰা ডাঙৰ হৈ যাব ছমাহত তাৰপা ছমাহ পুহা পিছত তুমি ধুনীয়াকৈ কাষ্টমাৰ লগাই বিক্ৰী কৰিলেই হ'ল আৰু দানা বিলাকৰ অলপ দাম মানে বেছি দাম নপৰে কম দামেই। প্ৰায় পোন্ধৰশ মান টকা লয় এ, এটা বেগত।
হয় নেকি?
তাৰপা অ', তাৰপিছত আকৌ তুমি হু, হুতেলৰ যে দানা টো ইমানো দাম নহয় মানুহ বিলাকে এনেই কয় ইমান খৰচা হয় বুলি।
অ', নহয় মই আমাৰ মানে গাঁৱৰ দুজনমান মানুহক সুধিলো, মানুহ কেইজনীয়ে মানে ভয়, ভয় খোৱাই হে দিলে। বহুত দাম বুলি কয়। মানে অহ, পিছে এতিয়া হেৰি। আৰু কোৱাছোন কি আছিলে।
মই আৰু এইয়াই আৰু খেতি- বাতি।
এনে খেতি- বাতি কেনেকে কৰা তোমাৰ মানে কোনটো, কোনটো বতৰ সেয়া সেইবিলাক কোৱাছোন অলপ।
খেতি- বাতি তোমাৰ এতিয়া, এতিয়া ধানৰ খেতি কৰিম কঠীয়া পেলাই থৈছো। পানীয়ে নাই আৰু। বৰষুণে দিয়া নাই অ' খেতি এইবাৰ ঠিক নহ'ব আৰু।
হয় নেকি।
উম, তাৰপিছত মাটিমাহ চাতিমাহ আছে।
আৰু কি কৰা তোমাৰ শাক-পাচলি কিবা কৰা।
শাক- পাচলি তোমাৰ আৰু শাক- পাচলি বুলি নহয় আৰু এনে ঘৰতে ঘৰত খাবলৈ আৰু। সেইয়া।
সেনেকে মানে ঘৰত খাবলৈ কিবা কিনি কৰা লাহে লাহে কৰি আছে মানে বস্তুবিলাক।
অকণ, অকনকৈ বঢ়াই থাকিম আৰু।
অ', তুমি পাৰিলে ডাঙৰ ডাঙৰ বজাৰ, বজাৰবিলাকত দিব চেষ্টা কৰিবা তেতিয়া মানে তোমাৰ। চিনাকিটো মানুহৰ লগত তেতিয়া মানে দুটা কথা জানিব পাৰিবা মানুহৰ পৰা।
অ ', অ' সেইটোৱেটো।
উম। চোৱাচোন কি হয় এতিয়া ন' মইয়ো মানে প্ৰথমতে আৰম্ভ কৰিছোহে এইটো ব্যৱসায়। লোকচান হ'লেও! হ'ব পাৰে সেইকাৰণে বেছি পইচা লগাই দিয়া নাই মানে।
লগাই দিয়া নাই অ ' এ' পট। প্ৰথমতে ইমান পইচা লগাই দিয়াাটো ইমান মানে হেৰি নহয়।
অহ'।
তোমাৰ আকৌ লোকচান খাই গলে আকৌ হেৰি হ'ব ন।
উম', উম', উম'।
তুমি যদি কামটো যদি ভালদৰে তুমি যদি কামটো ভালদৰে কৰা।
উম।
তোমাৰ যদি কামটোৰ প্ৰতি মানে হেৰি ইটাৰেষ্ট কৰা, ইণ্টাৰেষ্ট আছে মানে পইচাটো কেইটামান ল'বও পাৰা। যাতে পইচাটো লগাই পেলাই কামৰ প্ৰতি। পইচা নাই তেনেহলে আৰু সেইটো পইচা হৰি দিয়া আৰু।
অ, সেইটো হয় বাৰু।
সেয়া এ তোমালাক গৰু কেইজনী গাখীৰ দি আছে নেকি?
অ', দুজনে দি আছে এই । আৰু এটা মানে সেইকাৰণে মানে তোমাক এই মানে অকণি পৰি থাকে, আনিছো এ এই এজন প্ৰথম প্ৰথম দিৱহে পাম।
অ' আচ্ছা এইমানে মোক। গাখীৰ উঠ না লাগিছিলে অমান । দুই লিটাৰ তিনি লিটাৰ মানে লাগিছিলে।
অ দিব পা পাৰিলোঁ হেঁতেন তোমাৰ এটা ঘৰৰ দুৰঘল।
পাৰিবা নি। অহ, এটা কাম কৰিম, মই লৈ আহিম গৈ তোমাৰ ঘৰৰ পৰা। মই ঘৰৰ পৰা উলিয়াই আনিম গৈ তোমাক।
অহ।
যেতিয়া লৈ তুমি লগ পাবা মাতিয়েই আছা আমাক। এই দানা পানী খুৱাব লাগে যে, দানা পানী। খাব লাগে যে অ
কি পথাৰ মানে ঘৰতে ৰাখা নে কি গৰু
নহয় নহয় আ গৰু আনিছোহে অলপ আগতে
আচ্ছা আচ্ছা
আহ গৰু আনিব যাওঁতে তোমাক তোমাক সেইকাৰণে ফোন কৰিলো তোমাৰ নম্বৰটো মানে মোক সিদিনাখন লগৰ এটাই দিছিল তোমাৰে এনেকা এনেকা হে কিবা কিবি আছে বুলি শুনিলো যে সেইকাৰণে তোমাক ফোন কৰিছিলো
আত্ছা
অ অঁ মাৰ এতিয়া এনেকে হেৰি এনেই উপাৰ্জন মাহ মাহত কিমান মান হয় তোমাৰ
মোৰ তোমাৰ গো চৱ মিলাই মানে গাহৰি চাহৰি তাৰিছত আকৌ গৰু মানে গৰুতো নাই তোমাৰ খেতি বাতি চেতি বাতি চব মিলাই মোৰ হয় চল্লিশ পঞ্চাছ হাজাৰ মান এটা
অ মানে চলিবলৈ আৰামত হয় মানে আৰু
চলিবলৈ হয় আৰু আকৌ এইবিলাক গ গাহৰি দানা চানা বিলাকো বহুত দাম নহয়
অ সেইবিলাক কাটি কুটি মানে তোমাৰ তাত ত্ৰিশ হাজাৰ টকা মান থাক
আকৌ গা সেয়াই গাহৰি বেজি চেজি মাৰিব লাগে বেজী বিলাকত বহুত দাম পৰেটো
অ এই বেমাৰ বেজি বিলাক ন কেলচিয়াম চেলচিয়াম খুৱাব লাগে চাগৈ ন
গাহৰি আকৌ তোমাৰ আব্দা টো বহুত কৰিব লাগে ন
উম বহুত আলপৈচাণ কৰিব লাগে
উম উম হব আৰু এই চলি থকা সেনেকে ন মোৰ তোমাৰ মানে সেইকাৰণে আৰম্ভ কৰিম বুলি ভাবিচো ন সেইকাৰণটো মই সুধিলোঁ আৰু
সেইয়
এ তোমাৰ এতিয়া সেনেকুৱা হেৰি গাহৰি এটা পুৰা এটা কিমান মানত বেচা তুমি ডাঙৰ হ'লে ছমাহৰ পিছত
এটা মানে মই কাটি পেলাই বিক্ৰী কৰো না কাটি পেলাই মই বিক্ৰী কৰ কৰি হয় লাভ এটা হয় মোৰ তোমাৰ চল্লিছ মান চল্লিছ পঞ্চল্লিছ হাজাৰ মান গৈ আৰু তোমাৰ অ হ'ব
উম উম হ'ব দিয়া আহ আহ